হয় নমস্কাৰ
নমস্কাৰ
হয় আপুনি ফ্ৰী আছেনে
আছো আছো
হয় আপোনাৰ মাতটো সৰুকে আহিছে অলপ ডাঙৰকে ক'ব
হয় কৈ আছো
হয় আপোনাৰ দৃষ্টিত বন্ধুত্ব কেনেকুৱা মানে আপোনাৰ পৰা অলপ মই জানিব বিচা ৰিছো বন্ধুত্বৰ বিষয়ে
হয় মোৰ মতে মোৰ মতে বন্ধু মানে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ
হয়
টকা পইচা যাব পাৰে কিন্তু এজন সঁচা বন্ধু সদায় লগত থাকে
হয় হয় হয় নিশ্চয়
সঁচা বন্ধুৰ চিন এনেকুৱা যেনেকুৱা তোমাৰ সুখত হাহে দুখত কান্দে সেনেকুৱা ভুল কৰিলে শুধৰাই দিয়ে কিন্তু অপমান নক কৰে স্বাৰ্থ নাথাকে কামত থাকিলে মাত নিদিয়ে বা লয়েল থাকে পিঠিৰে আঁৰত নিন্দা নকৰে তোমাক আগুৱাই যাবলে হেল্প কৰে বন্ধুত্বটো টিকাই ৰখাৰ কিছুমান উপায় আছে যেনেকুৱা সময় দিয়া মাহত একবাৰ হলেও লগ কৰা ইজনে সিজনক সন্মান কৰা সহায়ৰ হাত আগবঢ়োৱা যেনেকুৱা বিপদত লগ এৰি নিদিয়া
হয়
কিছুমান বন্ধু এনেকুৱা যে ভাল বন্ধু হোৱাৰ পিছতো কিছুমান বেয়া সময়ত
অ
তেনেকুৱা টকাৰ ক্ষেত্ৰতে হওক পইচাৰ ক্ষেত্ৰতে হওক এৰি দিয়ে লগ নৰখা যেনেকুৱা ফুল হলে ভুলটো শুধৰাই লোৱা একেলগে হাঁহা একেলগে কান্দা বন্ধুৰ কিছুমান আছে যেনেকুৱা এটিটিউড গেং থাকে তেনেকুৱা গেঙৰ সৈতে লিডাৰ থাকে লয়েলটি থাকে
হয়
ৰিয়েলৱান অনলি তাছত দীপ বন্ধু নহয় পৰিয়াল বুলি কয় তেনেকুৱা কিছুমান মানুহে কয় যে মোৰ বন্ধু নহয় এজন ভাই বুলি কয়
হয় হয়
ৰক্তৰ সম্পৰ্ক নাথাকিলে আত্মাৰ সম্পৰ্ক থাকে পাগল বন্ধু নাথাকিলে জীৱন বৰিং হয় তাৰপিছত চেদ সবাই লগত আছিল তেতিয়া পইচা আছিল সেনেকুৱাও নহয় যে পইচা আছিল কাৰণে আছিল পইচা নোহোৱাত গুচি গ'ল সেনেকুৱা বন্ধু বেয়া আমাৰ কাৰ বন্ধুৰ বাবে অনলাইন যেনেকুৱা এটা কথা যেনেকুৱা ৰাইডৰ দাইচ পেৰ নহয়‌ নে দৌৰব লাগিব মৰিবই লাগিব বুলি কৈছে কম বন্ধু কিছুমান কিন্তু হানড্ৰেড পাৰ্চেন্ট বন্ধু আমাৰ মানে কম কিন্তু এশ পাৰ্চেণ্টে লয়েল থাকিব লাগিব হয় নে বন্ধু আৰু বন্ধুক সদায় আমাক প্ৰেমকৈৰে আগত ৰাখিবা দিছিল হাঁহিৰ কাৰণ চকুলোৰ ঔষধ বুলি কব দিছে বন্ধু এশজন নকল বন্ধুককে এজন সঁচা বন্ধুৱে ভাল বুলি কৈছিল মূল কথাটো মানে আমাৰ এশটা বন্ধু বনাত কি যদি আমাৰ এজন ভাল বন্ধু থাকে সেইজনে আমাৰ কাৰণে বহুত উপকাৰ কৰে বুলি কৈছে বন্ধুত্বৰ প্ৰকাৰ আছে কিছুমান যেনেকুৱা স্কুলৰ বন্ধু থাকে আটাইতকৈ পাগল আৰু আটাইতকৈ স্মৃতি বুলি কয় সেইবিলাকক স্কুলৰ বন্ধু বিলাকক আৰু কলেজৰ বন্ধু থাকে কিছুমান কামৰ বন্ধু থাকে একেলগে আগুৱাই যোৱা টিম বুলি কয় এক লিডাৰ বুলি কয় আৰু অনলাইন কিছুমান যেনেকুৱা আমাৰ চচিয়েল মিডিয়াত বন্ধু থাকে নহ'লেও মনৰ কথা বুজে আৰু কেনে কিছুমানে কয় বেষ্ট ফ্ৰেণ্ড বুলি কয় যাক চব কথা কব পাৰি বৰ্তমান দিনত আমাৰ বেষ্ট ফ্ৰেণ্ড বুলি কয় এইটো
হয় হয় হয়
এ কেনেকুৱা আৰু কিছুমান ভাই বুলি মাতিলে ভাই বাকী চব ফেক মানে ঊম ভুল বুলি কৈছে আমাৰ বন্ধুত্ব এনেকুৱা হ'ব লাগে যে এটিটিউড নাই কাৰো লয়েল থাকে এটিটিউত দেখুৱাব নালাগে আৰু বন্ধুৰ আগত একেলগে য'ত যায় ত'ত যায় একেলগে পাগলামি কৰে একেলগে চাকছেচ হয় এনেকুৱা ফ্ৰেন লাইক কি কৈছে ফ্ৰেন লাইক ফ্ৰেম মানে বন্ধুত্ব হৈছে মানে পৰিয়ালৰ নিচিনা বুলি কৈছে বন্ধুত্ব ভাঙি যোৱাৰো কিছুমান কাৰণ থাকে যেনেকুৱা ইগ' বা গাৰ্লফ্ৰেণ্ড যেনেকুৱা গাৰ্লফ্ৰেড বাত দিলে বুলি বন্ধুত্বই দিলে সেনেকুৱা তাৰপিছত ভুল হলে মানি নলোৱা চৰি নকোৱা ত্ৰাছ নথকা এনেকুৱা বন্ধুত্বৰ ধৰ এতিয়া বন্ধু বন্ধুৰ পিছত যাই কেনে বেলেগৰ আগত বদনাম কৰা সেনেকুৱা তাৰ কাৰণেও বন্ধু ভাঙি যায় কিছুমান আছে আৰু এনেকুৱা সময় দিবা নোৱাৰে আৰু বন্ধু তোক অজোহাত দেখুৱাই তাৰপিছত কিছুমান আছে এনেধৰণৰ তৃতীয় ব্যক্তি আহিলে আমাৰ বন্ধুত্বৰ ভাঙে সেনেকুৱা বন্ধুক ৰত্নৰ দৰে যত্ন কৰিবা দিছে আৰু এবাৰ গলে ঘুৰাই নাহে বুলি কৈছে
হয় হয় হয়
আৰু কৈছে বন্ধুৰ বিষয়ে কেইটা মানে এনেকুৱা বন্ধু সঁচা বন্ধুৱে কি কৰিব পাৰে বুলি কৈছে তোমাৰ চাকচেচত হিংসা নকৰে বুলি কৈছে সঁচা বন্ধুৱে। গৌৰৱ কৰে বুলি কৈছে আৰু তুমি তল পৰিলে হাতখন আগবঢ়াই দিয়ে বুলি কৈছে। তাৰ পিছত তোমাৰ ভূল ধৰি দিয়ে বুলি কৈছে কিবা ভূল হলে ভুল ধৰি দিয়ে। সকলোৰে আগত নহয় অকলে আৰু ভূলটো শুধৰাই দিয়ে। তাৰ পিছত কৈছে, তোমাৰ পৰিয়ালক নিজৰ পৰিয়াল বুলি ভাবে সঁচা বন্ধুেৱে। বন্ধুত্বৰ কিছুমান নিয়ম আছে, যেনেকুৱা যোগাযোগ ৰখা ব্যস্ত হলেও কেনে আছা বুলি। এটা হলেও মেছেজ দিয়া বুলি কৈছে।
হয়' হয়' হয়'।
খবৰ লোৱা বুলি কৈছে, স্বাৰ্থ নোহোৱাকৈ দিয়া বুলি কৈছে। কিবা ওভতাই পাম বুলি নাভাবিবা। য'ত ক্ষমতা কৰিবলে শিকা, এনেকুৱা সৰু সৰু কথাত সম্পৰ্ক নাভাঙা। বন্ধুত্বৰ বাবে কেনেকুৱা বন্ধুত্ব মানে হাঁহিৰ সাগৰ। বন্ধুত্ব মানে দুখ ঔষধ টকা পইচা নালাগে তাত। লাগে কেৱল সঁচা মনৰ স্পৰ্শ বুলি কৈছিল। বন্ধুত্বৰ লগত আৰু কৰিব পৰা কিছুমান কাম থাকে, যেনেকুৱা একেলগে ৱৰ্ক আউট কৰা। খেল খেলা, তাৰপিছত কৈছো বন ষ্ট্ৰং কৰি ৰাখে বুলি কৈছো। বন্ধুত্ব বহুত ভালে ৰাখে বুলি কৈছে। আৰু কিছুমান এনেকুৱা আছে, একেলগে ঘুৰা-ফুৰা কৰা এনেকুৱা স্মৃতি বনাই ৰাখে বুলি কৈছে তাৰে। এজনে আনজনক শিকোৱা, জ্ঞান দিয়া বা ভূল হলে শুধৰাই দিয়া। জীৱনত দুটা বা তিনিটা তিনিজন সঁচা বন্ধু থাকিলেই যথেষ্ট বুলি বেছিও নালাগে, আমাক কমো নালাগে তাতকৰি। বন্ধুত্বৰ পৰীক্ষা আছে, টকা পইচা নাথাকে কাষত থাকে নে নাই। সেইটো চাব লাগে, পৰীক্ষা কৰি চাব লাগে। যদি তোমাৰ টকা-পইচা আছেও যদি না নোহোৱা দেখি কিনে তাক পৰীক্ষা কৰি চাব লাগে সঁচা বন্ধু। বা বিপদৰ সময়ত ফোন তোলে নে নোতোলে চাব লাগে। আৰু তুমি সফল হ'লে, তোমাৰ লগত আনন্দ কৰে নে নাই চাব লাগে। ঠিক আছে, এইখিনিয়ে আপুনি অলপ কওক ইয়াৰ বিষয়ে।
হয়, আপোনাৰ পৰা এই কথাখিনি জানিব পাৰি খুবেই ভাল লাগিল মোৰ। হয়, মোৰ মতে বন্ধুত্ব হৈছে আপোনাৰ
পৃথিৱীৰ মা-দউতাৰ মৰম, শিক্ষকৰ আদৰৰ পিছত যিটো সম্পৰ্ক আটাইতকৈ মৰমৰ সেইয়া হ'ল আপোনাৰ বন্ধুত্ব। বন্ধু মানে নিজ নিজৰ লগৰী দুখত লগ দিয়া, আনন্দত হাহা। আৰু ধৰক জীৱনত টকা-পইচা আহিব যাব কিন্তু এজন ভাল বন্ধু নাথাকিলে জীৱনটো বৰ অকলশৰীয়া লাগে। বন্ধুত্বৰ অৰ্থ ৰ্থৰ গুৰুত্ব হ'ল যে আপোনাৰ বন্ধু মানে কেৱল একেলগে খেল-ধেমালি কৰাই নহয়। ই হ'ল দুটা মনৰ মিলন। য'ত কোনো স্বাৰ্থ নাথাকে, অ' ধৰক কোনো ভয় নাথাকে লগত থাকিলে।
হয়।
বন্ধুক সকলো কথা ক'ব পাৰি, নিজৰ মনৰ যি যিকোনো কথা ভালেই হওক, বেয়া হওক বা সুখ। সুখৰে হওঁক, দুখৰে হওঁক যিকোনো কথা বন্ধুৰ সৈতে শেয়াৰ কৰিব পাৰি, বন্ধুত্ব আমাক অকলশ শৰীয়া অনুভৱ কৰিবলৈ কেতিয়াও নেদিয়ে, সদায় বন্ধু কিবা ধৰক আপোনাৰ দুখ হাজাৰ দুখ হলেও যদি আপোনাৰ লগত বন্ধু থাক বা আপোনাৰ বন্ধু ত্বই যদি মাজত আপুনি বান্ধ খাই থাকে তেনেহ'লে আপুনি সেই দুখৰ অনুভৱে কৰিব নোৱাৰে। ভাল বন্ধুৰ কিছুমান গুণ থাকে, যেনে ধৰক বিশ্বাস বন্ধুৰ কথা গোপনে ৰাখিব পাৰিব লাগিব, আ সাহায্য দুখৰ সময়ত কাষত থাকিব লাগিব। ধৰক অ' সঁচা কথা কোৱা। ভুল কৰিলে বুজাই দিব লাগিব। অঁ তাৰপিছত আহ, ধৰক সঁচা কথা কোৱা। আহ, ভুল কৰিলে বুজাই দিব লাগিব, আঁ ধৰক আঁ কিবা ভাল কৰিলে, সেই ভালত এঁ নিজেই মানে ল'গ দিব লাগিব। বা দুখৰ টাইমত, তো, সদায় এঁ সদায় কাষত থাকিব লাগিব। আ, তাৰোপৰি ত্যাগ, ই নিজৰ সুবিধা এৰিও, বন্ধুক সহায় কৰিব লাগিব। সেয়াই ভাল বন্ধু চিন বুলি কোৱা হয়। হাঁহি ধেমালি মন ভাল কৰি দিব পাৰিব লাগিব। আঁ তাৰোপৰি বন্ধুৰ উপকাৰী তা হৈছে‌ মানসিক শান্তি। মন বেয়া লাগিলে বন্ধুৰ লগত দচ মিনিট কথা ক'লেই ফিফটি পাৰ্চেণ্ট টেনশ্যন কমি যায়। দুখ অঁ ভাগ কৰিলে অঁ দুখ আধা হয়, আনন্দ ভাগ কৰিলে, আনন্দ দুগুণ হয়।
শিকাত সহায়, পঢ়াত বুজি নোপোৱাৰ বিষয় বন্ধুৱে বুজাই দিয়ে। পৰী ক্ষাত আগত একেলগে পঢ়িলে মনত ভালকৈ থাকে। কম্পিটিশ্যনৰ মাজেৰেও আমি আগবাঢ়ি যাওঁ। আঁ তাৰোপৰি চৰিত্ৰৰ গঠন ভাল বন্ধুৱে, ভাল কাম কৰিবলৈ আঁ ভুল কাম কৰিবলৈ নিদিয়ে। মদ, নিচা বেয়া যাৰ পৰা বচাই। ভাল বন্ধু লাগি লগত থাকিলে নিজেও ভাল হয়। তাৰোপৰি সাহস আৰু আত্মবিশ্বাস, অঁ মঞ্চৰ ব্যক্তি বক্তৃতা দিবলৈ ভয় লাগিছে, বন্ধুৱে কয় তই পাৰিবি, হাৰি গ'লেও বন্ধু কয় আগু আঁ আগৰুবাৰ আগৰুবাৰ জিকিম। আঁ এই ক থা আমাক, আঁ আগবাঢ়ি যাবলৈ বহুতখিনি সাহস দিয়ে। তাৰোপৰি জীৱনৰ পাট, বন্ধুৰ লগত কাজিয়া হয়। আকৌ মিল হয়, ইয়াৰ পৰা আমি ক্ষমা কৰা মানি লোৱা সহন সহনশীলতা শিকোঁ। বিশ্বৰ বিখ্যাত বন্ধুত্বৰ উদাহৰণ, আঁ ক'বলৈ গ'লে হ'লে কৃষ্ণ আৰু সুদামা। অঁ দৰিদ্ৰ ধ্বনিৰ ভেদ নাছিল। সুদামাৰ দুখত কৃষ্ণই সদায় সহায় কৰিছিল। আহ, তাৰোপৰি ৰাম আৰু হনুমান সেৱা আৰু বিশ্বাসৰ প্ৰতিক। কৰ্ণ আৰু দুৰ্যধন। বন্ধুৰ বাবে কৰ্ণই নিজৰ প্ৰাণো দিলে।
এই কাহিনীবোৰৰে পৰা আমি ধৰক, শিকিব পাৰোঁ যে প্ৰকৃত বন্ধুত্বত জাতি, ধৰ্ম, ধনী, গৰীবৰ ভেদ নাথাকে। বন্ধুত্ব বেয়া হোৱাৰো কিছুমান ধৰক এঁ লক্ষণ থাকে, বা দোষ থাকে। সন্দেহ, এজনে আনজনক বিশ্বাস নকৰিলে বন্ধুত্ব বেয়া হৈ যাব পাৰে। অহংকাৰ, মই তাতকৈ ডাঙৰ ভাবিলেই সেইটো বন্ধুত্ব বেয়া হ'ব পাৰে। তিতিয়া য়া কাৰোবাৰ কথাত কাণ দিলেও বন্ধুত্ব বেয়া হোৱাৰ চান্স থাকে। তাৰোপৰি স্বাৰ্থ, কাম ওলালে মাতা, কাম নাইকীয়া হ'লে এৰি দিয়া, এইবোৰে বন্ধুত্ব নষ্ট কৰে।
তাৰপিছত, আপোনাৰ আহ, আহ, জীৱনত তিনিটা বস্তু আহ বহুত দামী, মাৰ মৰম, গুৰুৰ আ গুৰুৰ আশীৰ্বাদ আৰু ভাল বন্ধু।
আহ, কবি ৰ-ৰবীন্দ্ৰনাথ আহ, ঠাকুৰে কৈছিল যে বন্ধুত্ব হ'ল দুটা শৰীৰত থকা এটা আত্মা গতিকে আমি সকলোৱে প্ৰকৃত বন্ধু বাছি ল'ব লাগে আৰু নিজেও এজন ভাল বন্ধু হ'ব লাগে কিয়নো জীৱনৰ আহ, প টো আপুনি অকলে খোজ কঢ়াতকৈ বন্ধুৰ হাতত ধৰি খোজ কাঢ়িলে বহুত সহজ হয়।
তাৰপৰা বন্ধু নাথাকিলেই জীৱনটো ৰঙহীন, বন্ধু থাকিলে জীৱনটো উৎসৱ। এ সেয়াই আৰু বন্ধু সকলো কামতে বন্ধু লাগে, বন্ধু নহ'লে আপোনাৰ অহ, ধৰক আপোনাৰ দুখত দু-স-দুখত মানে সমভাগি হ'বলৈ কোনো নাথাকে বা সুখত আনন্দ কৰিবলৈ কোনোৱো নাথাকে ত' বন্ধু এজন থাকিলে সকলোখিনি অহ, সমানে সমভাগী হ'ব পাৰে। সেইবাবে, সেইখিনিয়ে মোৰ হিচাপত বন্ধুত্ব থাকিব লাগে সকলোৱে। বন্ধুত্বই আহ, থাকিলে জীৱনটো বহুত বেছি সুন্দৰ হৈ পৰে।
হয়, হয়।
হয়।
হয় নিশ্চয় আপোনাৰ লগত কথা পাতি বহুতখিনি ভাল লাগিল। আহ, হয় আগলৈও কিছুমান ধৰক নজনা কথা, বিষয়ে আপোনাৰ লগত আলোচনা কৰিম। ধন্যবাদ।
মোৰ ফালৰ পৰা ধন্যবাদ। আ আপোনাৰ পৰা বহুত কথা নজনা কথা জানিব পাৰিলো। পিছলে আপোনাৰ লগতো এনেকুৱা ধৰণৰ হয়, ঠিক আছে ধন্যবাদ।
এইটো কেনে পাইছ?